অ'।
হয়, কি কৰি আছে?
এই ছাগলী খুটি সলাব আহিছো, পথাৰত আহিছো মই।
হয় নেকি? কেইজনী ছাগলী আছে, ছাগলী পালন কৰি পাৰে নেকি?
অ', পাৰোঁ, পাঁচ জনী আছে মানে এতিয়া বৰ ৰ'দ দিছে যে, ৰ'দৰ কাৰণে মানে অলপ খুটিটো সলাই দিওঁ, চেয়াত দি দিওঁ পানী অলপ শোৱাই।
অ'। এনে ছাগলী কেনেকে পালন কৰে? নে কিহত বান্ধে ধৰ ঘৰ বনাই লৈছে নে এনে, ধৰ ঘৰ নিজৰ ৰুমতে বান্ধে।
নিজৰ ৰুমত নাবান্ধো, এনেই মানে গঁৰাল আছে এনেকে বেৰি লৈছো, ঘৰ বনাই লৈছো এক্সট্ৰাকে আৰু ছাগলী বান্ধাকে।
উম, পোৱালি দিয়ে নে নিদিয়ে?
নাই ব-বৰ্তমান দিয়া নাই আৰু দুজনী গাঁভনী হৈ আছে, তিনিজনী নাহে মানে আৰু।
অ'।
দিও দিও হৈ আছে আৰু কেতিয়াবা দিব আৰু।
দিব আৰু। পিছে এতিয়া গৰম পৰিছে, পানী খুৱাই দিলে নে নাই? পানী খোৱাইতো খুটি সলাব লাগে।
অ', পানী খোৱালো, খুটি-খুটি কেইটা আনি কিনে আকৌ চেয়া দিছো মানে। বহুত ৰ'দ দি আছে না, গছৰ তলত মানে বান্ধি দিছো আৰু।
অ', গৰু পোহা নাই নেকি?
গৰু নাই।
আহ, আমাৰ ইয়াত জেগাই নাই ছাগলী, গৰু পুহিব কাৰণে।
অ', তুমি নাই পোহা নি
নাই নাই এই জেগা নাই আ। আমাৰ ইয়াত ধৰ হেৰি বিলাক কম ন বজাৰৰ ঠাই হয় এইবিলাক।
অ।
ব্লগ পাৰা আছে এইবিলাক ইয়াত পঢ়িব নোৱাৰে কোনোবা কোনোবা। পোহে যোনবিলাক মানে বিলৰ কাষত আছে ন। সেইবিলাকে পুহি থাকে আৰু আমিহে পুহিব নোৱাৰো।
পথাৰৰ জেগা যে সেইকাৰণে পাৰিছো আৰু বহুত ডাঙৰ পথাৰ আছে যে ওচৰত।
অ মোৰো মন যায় কেতিয়াবা এনেকে পথাৰত মাটি কিনি কিিনি ধৰি লৈ হেৰি কৰিবৰ কাৰণে খে। অ মোৰো মন যায় উম উম মোৰো মন যাই কেতিয়াবা এনেকে পথাৰত মাটি কিনি কিনি ধৰি লৈ হেৰি কৰিবৰ কাৰণে খে। কুতিও ভাল হয় যিকোনো গছ গছনি ৰুই খাবও ভাল হয় ছাগলী গৰুক। খেতিও ভাল হয় যিকোনো গছ গছনি ৰুই খাবও ভাল হয় ছাগলী গৰুক। পুহিব ভাল হয় হাহঁ চৰাই পুহিব ভাল হয় আমাৰ ইয়াত। ঘন চুবুৰি যে এই মানুহৰ বস্তু বিলাক খাই পেলাই ন।
অ হয় হয়।
অ।
আমাৰ ইয়াতে ভাল আকৌ পথাৰ যে একে ধুনীয়া সুবিধা হয় গৰু ছাগলী চব পুহিব পৰা যায়।
পৰিছে নতুন ঘাঁ ওলাইছে।
তাতে আহি কিনে দেখিছো সৰু সৰু একদম মানিমুনি ইমান গজি আছে বুটলি লৈছো মই।
মানিমুনি কি কৰিব ভত্তা বনাব না চাট এনেই জোল ৰাখি বনাব।
নৱনাও এনে চাটনি বনাম আৰু তুলি লৈ গৈছো।
কেনেকে বনাব চাটনি খিনি।
চাটনি মানে এনেকে ধুই ল'ম ধুই লৈ কিনে মিক্সাৰত দিম আৰু নহৰু পিঁয়াজ। কেঁচা জলকীয়া আৰু জালুক।
উম
এনেকে মিক্স দিনে মিক্সিত গুড়া কৰিম আৰু।
অ।
তেনেকে তোমালোকে খোৱা নে নোখোৱা
মই খাওঁ আমাৰ মিক্সাৰ নাই হেৰিত পাতাত বতিললে বৰ ভাল লাগে
অহ মই আৰু
পাতাত বতি খাই বৰ ধুনীয়া লাগে আৰু নহৰু বেছি দিব লাগে পিয়াজ নিদিলেও চলে তেও অলপ দিব লাগে উম কেঁচা জলকীয়া অলপ বেছিকে দিব লাগে জানে মুখত জ্বলা লাগে
অহ জালুকো দিব লাগে মই জালুক দিও তুমি দিয়া না নিদিয়া
না না আমি জালুক নিদিওঁ
বেছি নিদিও এনে এটা দি দিও দুটা দি দিওঁ আৰু
জালুক ব্যৱহাৰ নকৰোৱে মানে
অহ বেয়া পোৱা মানে খাই
বেয়া নাপাও জালুক মানে মই চাটনিত জালুক ব্যৱহাৰ নকৰে টো তোমালোকে ব্যৱহাৰ কৰি খাইছা এইটো মই নাজানো চাটনিত জালুক ব্যৱহাৰ নকৰে
বেলেগ চাটনিত নিদিও এনে মানে এইটোত দিওঁ আৰু
অহ এনে শিঙি মাছ হলে তাত জিৰা জালুক ধৰ বেমাৰ হৈ থাকিলে তেতিয়া শক্তিটোৰ কাৰণে খাব লাগে ন এ সেনেকে দিয়া যায় এ চৰাই সৰু সৰু মুৰ্গী পোৱালি হ'লে বা তাত জালুক দি পেলাই বেছিকে বনাই খালে সেই তেতিয়াও ভাল লাগে। সেইবিলাকত ব্যৱহাৰ কৰা যায়, যি কিন্তু ধৰ মাংস বনালে হয় আৰু সেইটো ব্যৱহাৰ এনে
অঁহ এনে মই আকৌ বেলেগ চাট নিদিও এনে এইটো চাটনিত দিছো, এনে মাংসত দিও কি কি কৰি আছা বাৰু এতিয়া তুমি?
মই কি কৰি আছো মানে মোৰ বহুত জ্বৰ আছে মাথা বিষ আছে যে। এ বিচনাত শুই বোলো চাওঁ কাৰোবাৰ লগত বোলো দুই এটা কথা পাতিব পাৰো নেক মনটো গৈছে অহ ভাল লাগিব অহ।
জ্বৰ থৰ উঠিলে আৰু খাবও নোৱাৰি নহয়।
খাবও নোৱাৰি, মই ৰাতিও ভাত খোৱা নাই এতিয়া অলপ চাহ বনাই দিলে মায়ে খালো। সিমানে আৰু। ছোৱালী জনী স্কুলত গ'ল যে।
অঁহ মূৰত উঠিছে নি জ্বৰ পোৰা?
জ্বৰ মূৰত সেনেকে নুঠে কিন্তু গা গোটেই গা গৰম উঠি থাকে আৰু চৰ্দি কাহ হৈ আছে যে।
অঁ অঁ অঁ।
সেইটো কাৰণে, হস্পিতালো যাব মন নাযায় দিয়াচ হস্পিতেলত সি যদি জ্বৰ হৈছে বুলি কয় সিহঁতে হাগাৰ টেবলেট দিয়ে নহয়।
অহ অঁ। গাঁৱলীয়া কিবা অহ খাব লাগে টেবলেট। চবতো খালেহে ভাল হব' এনে এনেকে ক'ত ভাল হ'ব।
উঠিছে যেতিয়া অলপ জোৰণি খায় দিলেও ধৰ দুদিন চাবও লগা হৈছে।
উম জোৰণী খোৱা নাই নেকি তুমি?
খাইছো খাইছো এনে কিনাটো খাইছো, এনেই তুলি খোৱা নাই আৰু।
অহ কিনাটোতকৈ এনেকে তুলিটো তুলি খাব লাগে হেট
তুলি খাব লগা হলে আমি বিলোপাৰত যাব লাগিব, সৰু মানিমুনি বড় মানিমুনি এইবিলাক বিচ চাৰিব কাৰনে।
উম।
ই বিলুপাৰত যাব লাগে বিলুপাৰ বহুত দূৰ আছে আমাৰ ইয়াৰ পৰা। অলপ দূৰ আছে মই জ্বৰ উঠিলি কেনেকেনো যাম, আমাৰ মাতো সেইবিলাক চিনিয়ে নাপায়।
চিনি নাপায় নি মানুহজন ঘৰত নাই নেকি?
মানুহজন মোৰ মানুহজন নাই দিয়ক।
অঁ।
আমাৰ মাৰ কথা কৈছো আৰু মাতো ইয়াত সেইবিলাক চিনি নাপায় ন। যাবই নোৱাৰে বেলেগৰ অচিনাকি জেগা হয়।
অ, দুপুৰীয়া কোনে বনাইছে নহলে জ্বৰ হৈছে যে তোমাৰ মা নেকি?
এই মা বনাই আছে।
অঁ।
বনাব গৈছে মা আহিছে যে মা বনাব গৈছে। এই ছোৱালীজনী আহিব অলপ পিছত বনাবই এতিয়া মই গম পোৱা নাছিলো মানে মা কি বনাই বনাব আও চব বস্তু অনাই আছে। ছে আৰু বনালে হ'ল কিবা এটা। মই সপ্তাহি বজাৰ কৰি লওঁ বৃহস্পতিবাৰে ইয়াত বজাৰ হয়, গোটেই সপ্তাহটোৰ কাৰণে বজাৰ কৰি লওঁ, মাছ মাংসখিনি আনো আৰু।
মাজে, মাজে। যে, তোমাৰ খবৰ কোৱা তুমি ভাত, চাত বনালা, সিজালা, খালা?
অ', মই অথনিয়ে ভাত বনালো, বনাই মেলি থৈ হেয়া ছাগলীৰ ওচৰত আহিছো আৰু
কি চব্জি বনালা?
কি চব্জি মানে বনালো, এয়া কলৰ দিল যে।
অ'।
কলৰ দিল, এনেকে মানে উহাই লৈছোঁ, উহাই লৈ গছৰে কল হ'য়। কলৰ দিলটো আনি উহাই লৈছোঁ, উহাই লৈ মানে এনে ঠাণ্ডা কৰি পাতত পিচিছোঁ।
অ'।
পিচি কিনে তাৰপিছত এনেকে সৰু সৰুকে তাত দালি দিছো, মচোৰ দালি যে দি পিচি কিনে, তাৰপিছতহে সৰু সৰুকে বৰা বনাইছোঁ। আৰু মাংস আছে, উম। কেঁচা জলকীয়া দিছো, নহৰু দিছো, আদা দিছো।
উম, দিয়েহি।
তুলিছ, তুলিছো সেইবিলাকো কৰিম গৈ এতিয়া গৈ কিনে।
অ'। সেইদিনাখনেনে মইয়ো এটা আনিলো কলডিল কিনি পেলাই, মই সত্তৰ টকা দি এটা কলডিল কিনি আনিছিলো আমা বনালে, বৰ ভাল লাগিছে খাই, আমাৰ কল কলগছ নাই না।
অ', আমাৰ আছে যে ঘৰৰে মানে।
অ', মই ক'লো কি পথাৰ জেগা বিলাক বহুত ভাল। কিন্তু চব বস্তুৱে পোৱা যায়, আমাৰ ইয়াত ধৰ মাটি যিমানখিনি আছে, ইমান খিনি সেইবিলাক ৰুব নহয় গৈ।
উম।
চব পিনে সুবিধা হ'য়, হম?
কোৱা
অ'। হে আৰু গৰমত এতিয়া ছাগলী তাগলী সুতি সলাই ঘৰলৈ যাব ওলাই আছো আৰু গৈ আছো আৰু।
বৰষুণো ধৰিছে নহয়। বহুত বৰষুণ ধৰিছেটো, কেনেকুৱা বৰষুণ ধৰি- ধৰি আহিছে।
ৰ'দত আহিছো যে একদম এনেকুৱা পানী পিয়া লাগিছে ৰ'দডাল থাকিব পৰা নাই মানে, পথাৰত না।
ওচৰতে কোনোবা ঘৰ আছে, কাৰোবাৰ ঘৰ আছে যদি সোমায় পেলাই অলপ পানী খাই লোৱা।
অ', তেনেকুৱা ঘৰ নাই অলপ যাব লাগিব।
অ'।
দূৰ আছে না অলপ।
তোমাৰ ল'ৰা ছোৱালী নাই জানো?
আছে- আছে এজনী আছে ঘৰত আছে থৈ আহিছো।
থৈ আহিছা কি স্কুল পঢ়ে নে নেপঢ়ে স্কুলত যোৱা নাই?
পঢ়ে স্কুল বন্ধ হৈ আছে যে সেইটো কাৰণে নাই যোৱা আৰু গৰমটো কাৰণে যাবও বিচৰা নাই। ইমান ডাঙৰ নহয় যে সৰু আৰু।
কিহত পঢ়ে?
এল পি স্কুলত পঢ়ি আছে, ওৱানত।
ওৱানত পঢ়ি আছে। অ, সৰু নহলে ছবছৰ হৈছেহে।
অ- অ চবছৰ নহয় আৰু চাহ পাঁচ বছৰ। গৈ আছে আৰু ইস্কুল, অ।
ল'ৰা- ছোৱালী থাকিলেটো কিমান আৰু
হয় দিয়া, লৰা- ছোৱালী উম ল'ৰা- ছোৱালী ডাঙৰ কৰোতে কষ্ট হয়টো কিয় নহয়। আমি তিনিটাই ডাঙৰ কৰিছোঁ। কষ্ট হৈছে আৰু।
অ, হ, ল'ৰা নে ছোৱালী?
মোৰ ছোৱালী দুজনী আছে, ল'ৰা এটা আছে।
অ, ক'ত গৈছে সি?
ডাঙৰজনি বিয়া দিলো। ল'ৰা জন কেৰেলাত আছে, সৰুজনী ইচ - স্কুলত গৈছে। ডাঙৰে হৈছে দেচোন।
অ।
পঢ়ি আছে এবাৰ ক্লাছ হাই স্কুলত।
পিছে এতিয়া সুক -
ঠিকে আছে ন।
অ, সৰুজনীৰ ফৰতে পঢ়ি আছে হে - হে?
অ, গৰমত এতিয়া বোলো জ্বৰৰ কাৰণে শুই আছে চাগে, হ'ব দিয়া নহ'লে।
অ, মই জ্বৰ কিনা শুই আছোঁ। অ, হ'ব দে ঠিক আছে ৰাখো হা। পিছত আকৌ লগ পাম।
অঁ ঠিক আছে।